হেল্ল'।
অঁ, ক অঁ শুনিছোঁ।
অঁ, কি কৰি আছ?
এয়া।
অঁ, মাতটো অকণ অকনকে আহিছে কিয় জানো।
মোৰ নেটৱৰ্কে নোপোৱা হৈছে ৰ।
অঁ, নেটৱৰ্ক মাতটো আহিছে মানে, মোৰ ফোনটোতহে অকণ অকণ আহিছে মানে, অক শুনা নাই পোৱা মানে।
অঁ।
অঁ, এতিয়া শুনিছোঁ ক।
অঁ। ভাত খালোঁ, ভাত ভাত উঠনিয়ে খালোঁ বাৰু, আধা ঘণ্টামান হ'ল। খাই বাচন চাচন ধুই আঁঠুৱা তৰি লওঁ, শুইছে সিহঁ
অঁ।
পিহু টোপনি যোৱা নাই মানে, ই গ'ল আও।
অঁ, অ। আমৰ হেৰি অঁ, হেৰি কৰিবা, সি মোবাইল চাই আছে, খোৱা নাই কাইলে স্কুলো আছে।
অঁ।
শুব দিছোঁ নুশুই এতিয়া, শুই ল'লে যে।
অঁ। ইহঁতে কিমান টাইমত পালেহি?
অ হেৰি টা মানত, দশটা বজাত পাইছেহি। এনেই সোনকালে পালেহি হয়, মানে হেৰি হ'ল, এয়া এই টমটম খনৰ চাৰ্জ নাইকিয়া হ'ল যে।
অঁ, আমাৰ ই আকৌ ফোন কৰি আছে। বাৰে বাৰে ফোন কৰি আছে, হেৰি আহিয়ে পোৱাহি নাই কি হ'ল, কি হ'ল, তালৈ বাৰে বাৰে ফোন কৰি আছে।
অঁ, খং উঠিছে আক। তাই আকৌ বোলে, আমাৰ ই কৈছে
অঁ।
উম, কিয় কৈ থাকিব লাগে, ময়ো নে জানো, মানে ময়ো ফোন কৰা নাই ইয়ালৈ, ইয়াৰ খং উঠি আছে বুলি পেলাই।
উম।
ময়ো ফোন কৰা নাই সেইটো কাৰণে, মই তাকে ক'লো মানে।
নহয়, ইয়ালে কৰা নাই নহয়, তালৈহে কৰিছে।
জানিছোঁ, মই আমাৰ তাক কৈছোং আও, তই বোলো হেৰি কিয় বোলো আমাৰ হে দাদাক কৈছো মানে, তই বোলে কিয় বোলো ফোন অ অ ফোন এটা কৰচোন বোলো কিয় আহি পোৱাহি নাই।
ই কৰিয়ে আছে তালে।
অঁ তাৰপিছত সে সি হে ফোন কৰি
তাকে লগতে ঘৰলৈ আহিবি লগতে ক'ত নৰখিবি এনেকৈ কৈ কৈ।
অঁ।
ভাত খাবলৈ ৰখি আছে বুলি এনেই উথনিয়ে কৈ থৈ হেৰি কৰি থৈছে আও। মই কৈছোঁ তাক লৈ আহেগৈ তাৰপৰা সি
খং হ তাৰ খং উঠিছে বোলে তাৰাপা মই কলোৱা বোলো এনেকে সঁচাকে আও ইমান হাই। ফোন কৰি থাকিবাগ মই বোলো ফোন কিয় কৰি নাথাকি কি অহা নাই যে ইমান দেৰিলৈকে বোলো সেইটো কাৰে। পতকে তাৰ খং উঠিছো নহয় গাড়ীখনৰ চাৰ্জ নাইকিয়া হ'ল ক'ৰব। উঠি ছে হয়।
অঁ।
ৰখি গৈছে মানে চাৰ্জ নাইকিয়া হ'ল টমটম। সেইটো কাৰণে দেৰি হৈছে বোলে। হেল্ল'।
এইখন চাৰ্জ নহ'লে আকৌ জানো আহি অঁ মই শুনি আছোঁ শুনিছ। হেল্ল'।
হেল্ল'।
শুনিছানে নাই। হেল্ল'।
মাতটো অহা নাই মই শুনাই নাই।
এতিয়া শুনিছনে নাই। শুনিছনে।
একো শুনা নাই কাটি দিব নালাগে বাৰু একো শুনা নাই।
অঁ। সি এইটো মাততো ভালকৈ অহা নাই। কি হৈছে আক।
হেল্ল'। হেল্ল'। অ মই ভাত দিব লৈছোঁ। ভাত খোৱাই নাই গা পা ধুই আহিছে হে হয় আহা দেৰি হৈছে।
অহ।
ভাতকেইটা বোলো দি লওঁ দিম আৰু বাঢ়িব লৈছোঁ।
অ এতিয়া শুনিছা মাতটো।
মাংস বনালো। আৰু পটল ফ্ৰাই কৰিছো দালি বনালো। সেয়াই আৰু আম এটা কাটি দিম আৰু। আৰু একো বনাব নাই আ।
তহঁতৰ সেই ভাৰতৰ লগৰ আনটো ট্ৰেণ্ড হৈছে।
বেমাত।
অঁ সেই। এই ভাত খালে আও।
মই হেৰি কৰি আছো দে মই যি কৰাই আছো অ অকে থাকে। মানে সেই। হেল্ল'।
মোৰ মাতটো শুনিছনে নাই শুনিছনে নাই?
অঁ মই। শুনা নাই মাততো মানে অহা নাই যে ভালকে।
অঁ। এতিয়া অহা নাই নেকি? হেল্ল'! হেল্ল'! হেল্ল'!
হেল্ল'!
কি, মাত কি, যোৱাই নাই নেকি?
আম গেইটা ইয়াত থব নালাগে। হেল্ল'
মোৰ মাতটো যোৱা নাই নেকি বোলো!
নাই মানে আম কেইটামান আনিছিলে।
হয় কক এতিয়া লাগিছে হয়, লেতেকু আম এই আমাৰ ওচৰৰ মানুহে ঘৰত দিছিলে মানে। এ, তাকে মই বোলো ফ্ৰিজত থৈ দিম বাৰু বেয়া যাবগৈ নহয়, হয়।
আমাৰও ঢেৰ আমাৰ আছে, ফ্ৰিজতে থৈ থৈ দিছোঁ।
ফ্ৰিজত থৈ দিব লাগিব এই কেইটা।
দেতা আছে নেকি?
আমকেইটা মানে বেছি অকণ হেৰি পকিছে যে। ওপ পৰা পৰে ফাটিছে মানে ভাল ডাঙৰ-ডাঙৰ মাল। আমৰ নিচিনা
অঁ
হেৰি শুনচোন! কাইলৈ এই পেইন এটা লৈ যাবিচোন, আমাৰ এই পেইন নাইকিয়া হ'ল, ৰিফ মানে ৰিফিল নাইকিয়া হ'ল নেকি, মোক কৈছে তাৰ দেৰিকে কৈছে হ, মই এতিয়া ইমান দেৰিকেতো। দোকান যাব নোৱাৰো আন, আন্ধা ৰাতি হৈ গৈছে হয়, তেতিয়া মই কেনেকেনো আকৌৱা। এডোখৰ দোকান থাকিলেও বেলেগ কথা আৰু ইমান দূৰত দোকান আছে। বাট বজাৰ মই কেনেকে যাম গৈ। মই বোলো কম দে বোলো লৈ যাব হেৰিকৈ মামিকে কম আৰু আগলৈ লৈ যাব। পেইন এটা, কাইলৈ হেৰি পেইন এটা আছে যদি লৈ যাবি।
তই শুনিছনে নাই মাতটো? তই শুনিছনে নাই?
পেন এটা লৈ যাবি কাইলৈ তই অ,
মোৰ মাতটো শুনি আছ? হেল্ল'!
গাহৰি খোলে আৰু, বাইদেউ খোলে নে?
নাই খোৱা, নাই খোৱা। হেল্ল'!
উ মায়ে শুলে নে কি কৰিছে, শুলে চাগেদিনে টিভি চাই আছে?
শুলে মাই।
চিয়েলকেইখন নোচোৱা কৈ নুশুব নহয়, মেই চিয়লে চেল, চিয়েল চাই আছে চাগে।
উম' এ, তই মোৰ মাতটো শুনাই নাই নেকি? উম।
মোৰ সেইকেইখন চিয়েল মোৰ মোবাইলতো অহা হৈছে অসমীয়া চিয়েল কেইখন। মই চাই আছিলো মানে কালি এখন বৰ ভাল লাগিলে চাই। তাৰপিছত আকৌ, ইখনৰ এখন চালো যে আকৌ ইখনো আহিছে, সেইখনো চাইছো সেইখনো ভাল লাগিছে। ত, চাই থাকিব লাগিব।
মোৰ মাতটো শুনি আছনে নাই অ,?
মানে এবাৰ চাই লোৱা পিছত আৰু চায়ে থাকিব মন যায়। উম, মাইক গালি দি থাকো, কি চাই থাক বুলি, হে
সেই সেইকেইখনকে ৰিপিট চায়ে থাকে, তিনিবাৰমান চাই
এবাৰ চোৱাৰ পিছত আৰু এই, আমাৰ ওচৰ ছোৱালী এজনী অসুখ হৈছিল যে ভাল হৈছে নে বাৰু?
নাই হোৱা আজি ফোন কৰিছিলে। হেল্ল,
সৰু, পোৱালীজনী কিয় তেনেকুৱা হ'ব লাগে? ডাঙৰ মানুহ হোৱাই ভাল, মনতো বৰ বেয়া লাগি আছে শুনিলৈ।
অ,
ভাল হ'ব লাগিছিলে।
অ,
কি হৈছে বাৰু এতিয়া ভাল হৈছে নে, নাই দে
এই চেঞ্চে অহা নাই বোলে, শুনিছো? হেল্ল,
ভাল হলে হ'লা দে, লাগিলে ডাঙৰ মানুহে হ'ওক তেওঁ সৰু ল'ৰা-ছোৱালী হ'ব নালাগে। মোৰ ইমান সৰু, ছালজনী কি কথাই ক'ব পাৰেনে? কথা বাৰু ক'ব পাৰে হয়া, বুজি কোৱা হ'ল বাৰু তেতো এতিয়া মাক বাপেকৰ কেনেকুৱা লাগি আছে বাৰু হয় নে।
এই হেৰি চেঞ্চে অহা নাই নহয়, একো ক'বলৈ পৰা নাই এতিয়া। হেৰি চব তেজ কৰালে বোলে, কিন্তু হেৰিহে হোৱা নাই এতিয়া। জাপানীছ এনকেফ্লাইটিছ কিবা-কিবি ধেৰ টেষ্ট কৰালে। শুনিছ? হেল্ল, হেল্ল, হেল্ল, শুনিছ নে? হেল্ল, হেই মইনা হ'ব দে, শুনা নাই।